অহ কোৱা, কি কৰি আছা
হে একো কৰা নাই ৰবা এনেই আছিলোঁ এই মায়ে ফোন কৰিলে মা বোলে অটো এখন বুক কৰি দিব লাগে মা মানে কৰবাত গৈছে আৰু ফুৰিব গৈছে, ত' তাকে অটোখন বুক কৰি দিলোঁ, তেতিয়াই তুমি ফোন কৰিলা কেনেকৈ মনত পৰিল বাৰু আজি
এ নাই এনেই তোমাৰ অলপ মানে গাটো ভাল নহয় আৰু এনে বিচনাত শুইছিলোঁ মানে কি কৰোঁ আৰু এনেই মোবাইল চাই থকাতকে কাৰোবাক তোমাকে ফোন কৰিলো আৰু দিয়া
অ হয় দিয়া আজিকালি মানে গা চা বৰ দুৰ্বল দুৰ্বল অনুভৱ হয়য়ে মানে বেমাৰী বেমাৰী টাইপ লাগি থাকে নহ নিজকে সকলো সময়ত এনেকুৱা লাগে যে এই গাটো দুৰ্বল লাগি আছে, গাটো কিবা এলেহুৱা এলেহুৱা টাইপো লাগে, মাজে মাজে মূৰৰ বিষ তাৰ পিছত থাকে আৰু গাটোৰ অসুস্থতা কমি নাহে আৰু কবলৈ গলে নে কি কোৱা
এই হয় দিয়া মানে আজিকালি মাহে মাহে তোমাৰ বা সপ্তাহে সপ্তাহে মানুহৰ বেমাৰে নুগুছে দিয়া এইবিলাকনো কি ক'বা তোমাৰ বাকী সেইবিলাক পাতিম বাৰু পাতিম এতিয়া বাকী খবৰ কোৱাচোন খবৰ কেনে তোমাৰ কেনে চলি আছে তোমাৰ দিনবোৰ কেনে চলি আছে তোমাৰ সময়বোৰ বা কেনে চলি আছে তোমাৰ জীৱনটো সেয়ে কোৱা অলপ
খবৰ ক'বলৈ গ'লে বেয়া নহয় দিয়া এতিয়া মোৰ চোৱা মোৰ মাততে গম পাইছে চাগে টোপনি টোপনি ভাৱ মানে এ ৰাতিটো আৰু তোমাৰ খেল চাই থাকোতে যাই ফিফা চলি আছে ন খেল চাই থাকোতে সময়বোৰ পাৰ হৈ যায় এ ৰাতিপুৱা হলে গ টোপনি আগুৰি ধৰে একেবাৰে বাকী তোমাৰ এনে ক'বলৈ গ'লে খবৰটো মোৰ বেয়া নহয় বাৰু তোমাৰ কেনেকুৱা
হেই মোৰ আচো দিয়া চলি আছোঁ আৰু কি কৰিবা তোমাৰ এই বেমাৰ পাতি মানুহৰ কিমান বেমাৰ শুনিবা আমাৰ তোমাৰ মাৰে বেমাৰ চাবানা সিহৰে বেমাৰ চাবা তোমাৰ বেমাৰে নুগুছে দিয়া কি বেমাৰ মানে যিটো স্বাস্থ্য ন মানুহৰ সেই স্বাস্থ্যটো বহুত আগতকে বহুত মানে বেয়া হৈ গৈছে ন মানে আগৰ যিটো মানুহৰ স্বাস্থ্য আছিল এই যিটো বৰ্তমান সময়ত তোমাৰ এই যিটো ডায়েবেটিছ বা চুগাৰ যিটো বেমাৰ চুগাৰ বেমাৰ যিটো বাঢ়িছে ন ত' বহুত মানে সমস্যা হৈছে মানে আগৰ যিটো স্বাস্থ্য থাকে আৰু মানুহৰ এই স্বাস্থ্যটো এতিয়া মানে নাথাই নাই দিয়া মানে বহুত বহুত সলনি গৈছে আৰু বহুত দিয়া। মানে সুস্বাস্থ্য বুলি ক'বলৈ গ'লে কায়ো নাই দিয়ে এতিয়া আমাৰ দৰে এনেকুৱা ডেকা ডেকা ল'ৰাসকলৰ মানে সুস্বাস্থ্য স্বাস্থ্যৱান নহয় আৰু মানে তেওঁলোকৰ দুৰ্বল পিছে অ বাকী তোমাৰ দেউতাৰে কিবা বে বেমাৰ হোৱা শুনিছিলো হাক কি হৈছে পিছে কিবা ভাল পাইছেনে নাই এতিয়া
পাইছে পাইছে বেছি ডাঙৰ সমস্যা নহয় ৰবা সৰু সুৰাই সমস্যা আৰু চলি থাকে ন বয়সৰ লগে লগে আজিকালিতো বেমাৰ বোৰ বাঢ়ি যায় ত এনেকুৱা সমস্যা বাকী বেমাৰৰ কথা যিহেতু কলা হয় দিয়া মানে বৰ জটিল সমস্যা আৰু বিশেষকে লক্ষ্য কৰিবা যিটো আমাৰ কভিড নাইন টিন যেতিয়াৰ পৰা আৰম্ভ হৈছে তাৰ পিছত মানে ভেকচিন যেতিয়া পৰা লৈছে মানুহে তাৰ পিছত মানুহৰ দুৰ্বল হৈ গৈছে আৰু মানুহৰ শৰীৰটো মানে সোনকালে বেমাৰবোৰ হয় আগৰ দিনৰ তুলনা যদি কৰিব আগতেতো মানুহে মানে গমেই পোৱা নাছিল আৰু ক'বলৈ গ'লে কি বেমাৰ হয় কি হয় নে আজিকালি সেই এইবোৰ বেমাৰৰ মানে অলপ বেছি হোৱা দেখা যায় মানে প্ৰত্যয়েক ঘৰতে মানুহৰ বেমাৰ থাকেই কবলৈ গলে বেমাৰৰ ক্ষেত্ৰত সকলো বেমাৰ হয় সকলো ধৰণৰ বেলেগ বেলেগ ধৰণৰ বেমাৰ হয় কিন্তু তাৰে চিকিৎসাও আছে নথকা নহয় আৰু তুমি যিটো কথা ক'লা আমাৰ দৰে ডেকা ডেকা ল'ৰাৰ তোমাৰ বেমাৰ হয় বা গাটো দুৰ্বল হৈ থাকে সুস্বাস্থ্যটো ভাল নহয় এই ক্ষেত্ৰত মই ভাবোঁ যে আমাৰে ভুল দিয়াচোন কাৰণ ভাল স্বাস্থ্যৰ বাবে আমি কৰোঁ নেকি ভাল খাদ্য খালে টো নহয় ন অকল তুমি যদি ব্যয়ায়াম নকৰা বা অলপ শৰীৰ চৰ্চা নকৰা ঘৰতে থাকিলা তুমি ঘৰতে ফোন চাই থাকা শুই থাকা সেইখিনিয়ে যদি কৰা সেইখিনিয়ে যথেষ্ট নহয় ন এতিয়া যদি আমি ৰাত ৰাতিপুৱা উঠিলোঁ ধৰা চাৰে চাৰি বজাত পাঁচ বজাত উঠিলোঁ বা উঠি তোমাৰ খোজকাঢ়িব গ'লোঁ বা দৌৰিবই গ'লোঁ তেতিয়া অলপ স্বাস্থ্যটো ভালে থাকে আৰু নিজৰ শৰীৰ চৰ্চা কৰা যেনো হয় ন ত সেইবোৰ কথাও অলপমান গুৰুত্বপূৰ্ণ আৰু আমাৰ ক্ষেত্ৰত এইখন এই বয়সত মানে কি হয়, এই বয়সত যদি বেছি ভাগৰুৱা হৈ যাও বা বেছি এলেহুৱা হৈ যাও নিজৰ কামৰ প্ৰতি পিছলৈ মানে, সেই যিটো এলাহ বা সেই যিটো ভাগৰ সেই শেষ নহয়। এতিয়া মোৰে বেলেগৰ কথা নকও, মোৰে মই যেতিয়া কলেজলৈ যাও। তোমাৰ ৰাতিপুৱা গধূলি আহি এনেকুৱা হয় যে একো কৰিব ইচ্ছাই নাই আৰু গ দিনটো যি কৰিলো - কৰিলো। মানে তাৰপিছত আহি ইচ্ছা যায় যে গা পা ধুই অকল বিছনাখনত বাগৰ দি। উহ, কেনেকুৱা কিন্তু হয়তো দিনা ৰাতিপুৱা জল্দি উঠিলো হয়। উঠি পেলায় মই শৰীৰ চৰ্চা কৰিলো হয়, তেতিয়া দিন। তো এডালত ইমান মনটোও সজাগ হৈ থাকে তোমাৰ, এই মনটো ভাল লাগি থাকে। ত 'সেনেকুৱা ধৰ অ, যদি পদক্ষেপ ল'ব পৰা যায়, তেনেহ'লে মানে ডেকা বয়সত যিবিলাক সমস্যা বৰ্তমান সময়ত চলি আছে। বিশেষকৈ যিটো তোমাৰ আমাৰ মোবাইল ফোন। মোবাইল। ফোনৰ ফলত যিবিলাক সমস্যা, মানুহে ঘৰৰ পৰা বাহিৰ ওলাব নিবিচাৰে। আজিকালি ডেকা ল'ৰাবোৰক। টোকা নেৰে। সবাই তুমি ঘৰৰ পৰা বাহিৰত ওলাই, তোমাৰ ফুটবল ক্ৰিকেট বা। বিভিন্ন ধৰণৰ খেল খেলা। আমিতো খেলিছোলো অলপ হ'লে, বৰ্তমানৰ প্ৰজন্মইো খেলিবও নি নিবিচাৰে, আৰু তোমাৰ আমাৰ বৰ্তমান প্ৰজন্মই খালি এটা কথাই জানে, মোবাইলতটো ওলাব, মোবাইলত গেম খেলিব নহ'লে। তোমাৰ আজি বিভিন্ন সামাজিক মাধ্যমত। ইফালৰ পৰা ইফালে ঘুৰি থাকিব ভিডিঅ' চাব, সেইখিনিয়ে জানে আৰু বাকী যে শৰীৰ চৰ্চা থাকে। তোমাৰ শৰীৰৰ প্ৰতি কেনে ধৰণৰ গুৰুত্ব থাকিব লাগে, বা কেনে ধৰণৰ খাদ্য খোৱা আমি উচিত বা কেনে ধৰণৰ? ব্যায়াম, য়োগা এইবোৰ যে কৰিব লাগে। দুদিন মান আগত জানাই য়োগা দে বুলি যে কয়। সেইটো গুচি গ'ল তাতে তুমি কেইজন মানুহক দেখিছা? তোমাৰ নিজৰ স্বাস্থ্যৰ চৰ্চা কৰা বুলি, যিকেইজন মানুহক তুমি সামাজিক মাধ্যমত দেখিবা, তেওঁলোকক দেখিবা যে তেওঁলোকে। কে খালী মানে মানুহক দেখাবৰ কাৰণে কৰিছে। বাকী তোমাৰ। নিজৰ স্বাস্থ্যৰ বাবে টো এনেকুৱা হয় আৰু মানে। নিজৰ স্বাস্থ্যৰ চৰ্চা যদি কৰা ব্যাম কৰা, য়োগা কৰা, তেতিয়া কি হয়, যিটো তোমাৰ স্বাস্থ্য হেবিতটো ভালে থাকে। কিন্তু লগতে দুটামান মানসিক। ভাবে আমি যি। নে সমস্যাৰ সন্মুখীন কৰো। জীৱনত সেই সমস্যাবোৰো অলপমান ৰাহি হয় বা তোমাৰ মানসিকভাৱে অলপ সুস্থ সৱল হ'ব পাৰা। তো এনেকুৱা বিভিন্ন ধৰণৰ কথা তোমাৰ স্বাস্থ্যৰ লগত জড়িত দিয়াচোন। কেৱল বেমাৰ সেনেকুৱা নহয়। তুমি যদি একো কাম নকৰা, তেতিয়া হ'লেও তুমি এটা বেমাৰৰ। সম্মুখীন হৈছা, মোৰ মতে ক'বলৈ গ'লে।
এই হয় দিয়া একেবাৰে ঠিক কথা কৈছা তুমি মানে যিটো আমাৰ স্বাস্থ্যৰ ওপৰত যিটো মানুহৰ গুৰুত্ব হ'ব লাগে সেই গুৰুত্বটো মানে এই হয় দিয়া এইবাৰ ঠিক কথা কৈছা তুমি এতিয়া মানে যিটো আমাৰ স্বাস্থ্যৰ পৰা যিটো মানুহে দিছে গুৰুত্ব হব লাগে সেইটগ্ এতিয়া নকৰে আৰু তুমি ক'লা যে আগত মানে বেমাৰ ইমান হোৱা নাছিল। বেমাৰ কি চনত আছিল বেমাৰ হৈছিল আগতেও কিন্তু এতিয়া যি ধৰণৰ বেমাৰ নতুন নতুন বেমাৰ ওলাইছে সেই বেমাৰ বোৰ হোৱা নাছিল বাৰু। মানে আগতে তোমাৰ ডাঙৰ ডাঙৰ বেমাৰ হৈছিল ধৰি লোৱা এই যিটো আমাৰ কৰ্কট ৰোগ হওঁক সেইবিলাকৰ বেমাৰৰ কাৰনে মানু্হ মৰিছিল বহুত। এ ধৰা কলেৰা হওক, জণ্ডিচ হওক বা অন্যান্য যিবিলাক ডাঙৰ ডাঙৰ বেমাৰ ন সেইকাৰণে মৰিছিল। কিন্তু এতিয়া তোমাৰ যিবিলাক সৰু সৰু বেমাৰ এ তোমাৰ ডাই, ছুগাৰ পৰা আৰম্ভ কৰি যিবিলাক হাৰ্টৰ বেমাৰ হওঁক তোমাৰ, কলেচ ৰোগ হওঁক তোমাৰ, এ ফেটি লিভাৰ হওঁক অ অন্যান্য যিবিলাক বেমাৰ আছে, এতিয়া হে মানে মানু্হ টো মাজত আৰু বিশেষভাৱে জনজাত হৈছে আৰু মানুহৰ মাজত দেখি পা পোৱা গৈছে। ত' ক'বলৈ গ'লে বেমাৰৰ যিটো পৰিমাণ হে বেমাৰ পৰিমাণ টো বহুত বাঢ়িছে দিয়া। আৰু মানুহ বিলাক স্বাস্থ্যৰ আজিকালি স্বাস্থ্যৰ উপৰত সিমান এটা ধ্যান নিদিয়ে হে, মানে যিটো ধ্যান দিব লাগে আৰু মানে কিছুমানে ধ্যান নিদিয়ে। আৰু বহু কিছুমানে ধ্যান দিয়া দিয়াচোন এই ধৰি লোৱা ৰাতি ৰাতিপুৱা যিটো পুৱা উঠা অভ্যাস সেই পুৱা উঠা অভ্যাসতো মানে মানুহে এতিয়া বহুত কম কৰিছে দিয়া মানে আগতে ধৰি লোৱা মানুহবিলাকে সোনকালে উঠিছিল সোনকালে উঠি অলপ খোজ খোজকাঢ়াব অলপ দৌৰা ফুৰা কৰিছিল কিন্তু এতিয়া চাবাচোন তুমি এ ময়ে ধৰিলোৱা এতিয়া এই মইয়ে তোমাৰ কনচানো মই খোজ কাঢ়িব বা বা তোমাৰ অ ৰাতিপুৱা উঠি কিনে দৌৰিব যাওঁ ত ময়ো সেই মানে ৰাতিলৈকে তোমাৰ জানে আজিকালি তুমিও চাগে ৰাতিলৈ থাকাই সেই ৰাতি দুটা তিনিটা চাৰিট লৈ একে মোবাইল পিটিকি থাকা আ, পুৱা ক'ত উঠিব পাৰিবানো সেনেকে হ'লে, ত' তাৰ ফলতো যেতিয়া আমি দচটা, চাৰে দচটা, বাৰটা বজাত উঠো, ত' আজি তোমাক মই যেতিয়া তোমাক‌ অ', তুমি ক'লাই যে, পৰহি তোমাক যেতিয়া মই ফোন কৰিছিলোঁ আৰু এদিন আৰু মেছেজ দিছিলোঁ আৰু ত' সেইদিনা ক'লাই তুমি যে, তুমি বোলে আ এতিয়াই উঠিছা আৰু তেতিয়া আৰু গম পাই যে, তুমিও দেৰিকে উঠা বা তুমিও সেই বাৰটা, এটা বজাত উঠা, ত' সেই কাৰণে যিটো আমাৰ স্বাস্থ্য আছে সেই স্বাস্থ্যটো বহুত মানে বেয়া হৈ গৈছে আৰু দিনক দিনে মানে যিটো আমাৰ স্বাস্থ্য এটা হ'ব লাগিছিল আৰু মানে ভাল এটা সুস্বাস্থ্য হ'লেও মানে আমি জানাই যে, আমি আমি হলোঁ ক্ষীণ, ক্ষীণ মানুহ ন? ত' আমাৰ যেতিয়া স্বাস্থ্য হ'ব লাগিছিল শকত মানুহটো বাৰু ক'ব নালাগে, ত' কিছুমানৰ শকত, শকত বিলাকৰো কিছুমানৰ অলপ চলপ হ'লে সমস্যা থাকে দেচোন, ত' আমিতো একদম নিয়মীয়া মানুহ, ত' আমাৰো যদি সমস্যা হয়, তেতিয়াহ'লে সুস্থ কোন এই পৃথিৱীৰ মানে হ, হয়নে কোৱাচোন? সুস্থ হৈ যে, আমিয়ে নাথাকোঁ আমাৰ দৰে, আমাৰ দৰে মানে অলপ আমি মানুহটোবিলাক অলপ সৰু, সৰু ক্ষীণ, ক্ষীণ ন, ত'আমাৰ সুস্থ থাকিব লাগে অলপ হ'লেও মানে বেমাৰটো কমকৈ হ'ব লাগে বা অলপ দৌৰা ফুৰা আমি কৰিব পাৰোঁ বেছিকে বা দৌৰা ফুৰা আমি কৰিব লাগে কিন্তু আমি নকৰোঁ দিয়াচোন, সেইবিলাক তুমি আমাৰ খোৱাৰ টাইম টেবুল যে, যে, খোৱাৰ টাইম টেবুলটো আমাৰ এতিয়া মানে ভাল নহয় মানে যেতিয়া তেতিয়া যিকোনো বস্তু খাই দিওঁ, ত' এইবিলাক সমস্যা আৰু বাকী কিবা ক'বা নেকি তুমি আৰু?
সমস্যা বুলি ক'লে মই আৰু এটা সমস্যাৰ কথা কম মানে এই যিটো বৰ্তমান দিনৰ যিটো খাদ্য সেই শাক পাচলিৰ কথাই যদি কওঁ, আগৰ দিনৰ মানুহে তোমাৰ খাদ্য খাইছিল, শাক পাচলি খাইছিল, একদম বিশুদ্ধ, ঘৰতে তুমি খেতি কৰা খাদ্য কিন্তু বৰ্তমান সময়ত মানুহ ইমান হৈছে মানে জনসংখ্যাও ইমান বৃদ্ধি পাইছে যে, খাদ্যৰ উৎপাদনটো সেই হিচাপত কমি গৈছে ন? ত' কি কৰে, কৃষকসকলেও কৃত্ৰিম সাৰ ব্যৱহাৰ কৰিব লগা হয়, ফলত সেই কৃত্ৰিম সাৰবোৰ যে, খাদ্যত ব্যৱহাৰ হয়, সেইবোৰে যথেষ্ট অনিষ্ট কৰে ন দেহাৰ ত' দেহাৰ অনিষ্ট কৰাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰৰ সন্মুখীন হয়, আৰু মানুহে বাকী তোমাৰ এই বেমাৰৰ বিষয়ে কওঁ বা আমাৰ স্বাস্থ্যৰ বিষয়ে কওঁ, ত' এই যিবিলাক বস্তু এইবিলাক বস্তু কিন্তু জটিল সমস্যাত বৰ্তমান পৰিব ত' এই বিষয়ে মানে অলপ আমি চৰ্চা কৰা উচিত মই ভাবোঁ আৰু ডক্তৰৰ পৰামৰ্শ লোৱা উচিত সকলোৱে, আৰু বাক কি বিশেষ এই বিষয়ে নকওঁ দিয়া নহ'লে, মোৰো মানে গাটো একেই দিয়া বেয়া লাগি অলপমান পিছত কেতিয়াবা কথা পাতিম দিয়া এই বিষয়ে।
অ', হ'ব দিয়া, পিছত আৰু কেতিয়াবা কথা পাতিম দিয়া আজিলৈ থৈছোঁ।